বাবু শুনা নাছিলে নি?
উম শুনা নাছিলোঁ। তোমালোকৰ মাতটো কিবা মই কিবা ফাটি যোৱা দি শুনিছোঁ।
এতিয়া ভালকে শুনিছে নে?
এতিয়া ভালকে শুনিছ?
এই ইহঁতৰ মানে এ এয়াৰটেলৰ টাৱাৰটো য'তে ত'তে নোপায়। এ আকৌ কই অ', হয় একেবাৰে ৰাস্তালৈ আহিব লাগে তাতেহে পাই। ভিতৰত একদমে নাপাই। ঘৰতে থাকি পেলাই পাতো বুলিবলৈ অকমানো নাপাই। তাৰ পৰা হে এইটো কি ভাত কোনে মায়ে বনালে নে?
ভাল মায়ে বনালে তাৰাপা খাই বৈ পেলাই এই আজৰি হৈছো, এতিয়াৰ পৰা এই বোলো ঘৰতো মচিলেই আজৰি আও।
অ অ, কালি ব্ৰইলাৰ ভাজি দি হ'ল।
হ'ল হ'ল, মই সেই ব্ৰইলাৰ বাচন কেইটামান আছিলেই নহয় ধুবলে। সেয়াও ধুলো, ধুই মেলি পেলাই চব কৰি আ জৰি হৈ লৈছোঁ আও যেনিবা।
অঁ অঁ অঁ।
তাপা ভাত কিহে খালা?
ভাত হেৰি ঘুগুনি বনালে মটৰ মাহৰ।
অঁ।
তাৰপা আকৌ হেৰি এ মাছ। কিবা আদা নহৰু দি পেলাই চাটনি বনাইছিলে। মাছ ভাজি।
অঁ।
মই সেইয়া তেনেকেই খালো।
অঁ, আমাৰ সেই তেনেকৈ পাচলি ভাজিলে আও।
অঁ অঁ, ঘৰতে হেই লৰা ঘৰতে আছে নে?
ল'ৰা ঘৰতে আছে অঁ, ল'ৰা ছোৱালীও ঘৰতে আছে লৰা বাপেকহে হেৰিয়ালৈ গৈছে এই কিবা মেলৰ পৰা ভুচি আনিবলৈ গৈছে ব্ৰইলাৰ কাৰণে।
দেউতাই গৰু নিছেনে কিনো চোৱাবলে।
গৰু থৈ আহিলেগে পাহাৰত, থৈ আহি পেলাই ভাত খাই মেলি আজৰি হৈ দেউতা শু শু শুলে নেকি শুলে অঁ।
অঁ অঁ অঁ, মা আছে?
উম, আছে আছে টিভি চাই আছে চিৰিয়েল।
অঁ অঁ অঁ, তাৰপা আপোনালোকৰ ঘৰৰ খেতি উঠা না
নাই উঠোৱা খেতি, তাকে কাইলে উঠিব নেকি যাম বুলি ভাবিছো ৰুবলে।
অঁ অঁ অ, আৰু কিমান মান আছেগে চাগে আজি দিছে নেকি বোকা?
অঁ অঁ বোকা কালি নে পৰহিয়ে দিলে তাৰপা কাইলে হব বুলি কৈছে। আৰু তিনিডৰা আছে বুলি কৈছে ডাঙৰ ডাঙৰ।
মায়ে অকলে ৰুই আছে নে।
উম অকলে ৰুইছে হাজিৰাও লগাইছিলে, তাৰপৰা এতিয়া অকলেই ৰুই আছে। তাকে এইকেইদিন ৰোৱা ৰোৱাও হোৱা নাই হেনো দেউতাও গা ভাল নহয়।
অঁ।
তাৰপা উম দেউতা গা ভাল নহয় দে সি যেনিবা উ মায়ে অকলে অকলে আও অকমান অকমানকে ৰুইছেগে আও।
নহ'লে ইমান দিন নাথাকে হৈয়ে গলহেতেন।
অঁ অ, সেইটোৱে তাৰাপৰা হেৰি নহয় এইটো কি উম, ভাইটিয়ে ফোন চোন কৰিছেনে আপোনালোকৰ?
অঁ ভাইটিলে ফোন ৰাতিপুৱা এই উম ছোৱালীয়ে লগাইছিলে মই আক গা ধুই আছিলো।
উম, মৰাণত আছো বুলিও কৈছিলে।
অঁ নহয় নহয় এই আপোনালোকৰ মা ঘৰ ভাইটি যে
মা ঘৰ ভাইটিয়ে ফোন কৰা নাই কালি, কালি কালি কৰিছিলে কালি কৰিছিলে।
অ', - অ। ময়ও কৈছিলো সেই কালি নহয় পৰসী কৈছিলো।
অ',
শি সিয়ে ডিউটিৰ পৰা আহি পেলাই ৰুমতে আছো বুলি কৈছে।
অ',
ৰুমত আছো বোলে এতিয়া থাকিবলে কেনেকুৱা ভালে পাইছো বুলি কৈছে বোলে। লে ভাল বেয়া নহয় আঠ ঘন্টাকে ডিউটি কৰিছে হেনো। কৈছে হেই অ বাইকখন বোলে নিবেচি যদি মই লৈ আহিলোহেঁতেন এক্সট্ৰা পইচা বোলে মোৰ। খেলিবলৈ ইয়াতে ওলাই থাকিলে হেতেন।
অ তাকে কৈছে সি।
আকৌ হেৰী বোলো তই চিনি পাও জানো জেগা যুগলি তাৰপৰা সি পাও বুলি কৈছে বোলে মই। পাওঁ নহয় তেওঁ বোলে। অ দুমাহ মান থাকি পেলাই বোলে মই চাওঁ পেলাই যদি পাৰোঁ। এনেকে কিনিম বুলি কৈছে দেখোন!
অ, কৈছে, অ, সি কৈছে। বোলে বাইক এখন বোলে ইনষ্টলমেণ্টতে কিনিলেও বোলে মোৰ তাতে বোলে ভাড়া মাৰিয়ে ইনষ্টলমেণ্ট ওলাই থাকিব।
অ, কৈছিলে, কৈছিলে।
তাকে, তাত হেনো ভাড়াবিলাক এই হেৰিয়হে মাৰে, বাইকেহে মাৰে বেছিভাগ।
অ, এইবোৰ ৰিপিতাৰ বুলি কয়, এই আজিকালি ইয়াত তাত গুৱাহাটী চব তেনেকুৱাই ওলাই গ'ল, গম পাইছ নে নাই! আৰু ভালেই, এজন মানুহ যাবলে এখন গাড়ী ভা়ড়া কৰালে কিমান টকা লাগে। এটা, অ, এটা-এটা মানুহ যাবলৈ আজিকালি বাইক এখন উম, মানে বুকিং কৰিব লাগে, এইবোৰ অনলাইনতহে কৰিব লাগে আৰু। বাইকৰ পইচাটোও কম হয়, আৰু চৰ্টকাট পতক কে সোনকালে পায়, গাড়ীয়ে জামত ফচিব লাগে, দেৰি লাগে, আজিকালি অকল তাতে গুৱাহাটীতো এতিয়া একদম চব তেনেকুৱাই ৰিপটাৰ। তেনেকে ওলাই মেলি পেলাই।
উম।
এতিয়া গাড়ীখনে ধৰক, এটা মানুহে ভা়ড়া ইমান দি যোৱাতকে বাইক এখনত গুচি যাব পাৰে।
বাইক খনত গুচি গ'ল, তেলো কম পুৰিলে, ভাড়াটো
অ। আকৌ আপোনাৰ জেগাকনতো সোনকালে পায়গে নহয়, গাড়ীৰ এতিয়া ইমান গাড়ী গুৱাহাটী যাম। জামত যোৱাতকে ধৰক, কেনেকে এতিয়া বাইক খনৰ অ, সোনকালেও পায় মানুহ গৈ, ভালহে পায় আজিকালি বহুত চলে। আৰু আপোনাৰ বোলে বেলেগ কাম নাই, মই ভাড়া ৰুম এটা লৈ গুৱাহাটীত তেনেকুৱা এটা কামেই কৰো বুলি কলেও ম মানুহকে
অ, কৰিব পাৰে।
কৰি থাকিব পাৰে, গম পাইছা নাই! বাইক এখন কিনি বোলে মই ভাড়া ৰুম এটাতে থাকি, তেনেকুৱা কৰো, বেলেগ কৰিবলৈ দৰকাৰে নাই, তেনেকে ধুনীয়াকে চলি থাকিব পাৰে। তাকেহে হেৰি ছোৱালী টিউচনলে গৈছিলে নে?
অ' হয় টিউচনলে গৈছিলে। তাৰপা এ আহি পাই পেলাই সেইয়া একেবাৰে ভাগৰে জুগৰে পৰি লৈ তে ভাত পানী খাই বৈ গা চা ধুই আজৰি হ'ল। হৈ পেলাই এতিয়া স টিভি চাই আছেগে হ'বলা। বৰষুণ দিছিলে দিছিলে। ৰাতিপুৱা কালি ৰাতিপুৱাই দিছে নহয়, ৰাতি বাৰটা এটামান বজাৰ পৰাই দিছে।
উম, দি আছে ইয়াতো স বতৰ হেৰি এতিয়াও মানে ৰ'দ না আজি বতৰটো ঠাণ্ডা, আমাৰ এজনে সেইফালে ৰ'দ দিছে বুলি কৈছে পুৰা ৰ'দ। দি আছে বোলে।
অ'।
উ, উ, অ' ইয়াতো নাই ওলোৱা, মোৰ সৈ অ' বাইদেউ এজনীয়ে সেই থানা লৈ যাবলৈ লগ ধৰি আছে। তাকে সিহঁতো সেই বাৰটামান বজাত তাৰপা আহিম বুলি কৈছে।
অ'।
এতিয়া মানে তালৈও যা ওঁ, গৈ মেলি পেলাই হে ঘৰলে যামগে, ঘৰতো সেই তাকেহে আমাৰ হেই তাৰ ঘৰতো আলহীও আছে হেনো।
উম।
আলহীও যোৱা নাই মই সৈয়া কালি বোলো তালে যোৱা হ'লে মোৰ ভাল আছিলে। এখন এইখন আকৌ নুশুনে নহয়, ইহঁতৰ মানে আইতাক এইজনীও একেবাৰে গা বেয়া একেবাৰে গা বেয়া মানে বহুত। এই আমাৰ ভিনদেউৰ খুৰিয়েকে অ' ভিনদেউৰ খুৰীয়েক এজনী ল'ৰা নাই জীয়েকৰ ঘৰতহে আছেগে মানে। উম' তাতে আকৌ এতিয়া সেই বাহ'তো তালৈ কালি ৰাতি ভিনদেউহ'ত গ'ল। ভিনদেউয়ে ছোৱালীজনীয়ে। তাৰপা এতিয়া এইয়া হেৰি উম বাহ'তো যাবলৈ ওলাইছে টমটম এখনেকে লৈ। অ' সিহঁত তালৈ যায় খাবৰ লবলে যায় অ'।
উম, উম, উম।
না অলপ বেছিয়ে হৈ আছে।
অ' তেতিয়া যোৱা থোৱা হৈ আছে?
উম, যোৱা ঠোৱা হৈ আছে। তাৰপা সেই এইটো কি, তম ল'ৰা এতিয়া কলৈ গ'ল, ওচৰতে আছে নে? হা', অ' অ' ভাইটিয়ে ভাইটিয়ে ফোন কৰিছিলে অহ'। ভাইটিক মই ফোন কৰি ক'লো বোলো এনেকুৱা তেনেকুৱা কথা। আকৌ মানে সিহঁতৰ ঘৰ লগত নগ'লেও অকমান মানুহ ঘৰ ওফোন্দাত বোৰ বেছি লাগে নহয়। মোৰ মানে এ ইমান ফোন কৰি অ' ফোন কৰি থাকোতে ইমান লেতিন কৰিব লাগিছে মই মানে উঠিলেই গা ধুবলেই লাগে, তাৰপিছতে মানে মানুহজনে ফোন কথাও আৰম্ভ কৰিলে, মই ফোনটোও ৰখাব নোৱাৰা হ'লোঁ, মনে লেট নো মোৰ এনেকুৱা কৰিব লাগিছে মই সেইকাৰণে মানে মানুহটো অলপ পত ভালকে মানে মোৰ উত্তৰবোৰ মই দিবলৈ পৰা নাই কথা পাতিবলৈ। এনেকেই মানে মানুহজনৰ কথাবোৰ শুনি শুনি পিনে। গ'লো তাৰপা এজনক এতিয়া তাকে ক'লো বোলো মই যামগে বুলি বোলো তালৈ ভাবিছোঁ। এতিয়া হেৰি আবেলিতে এনেকুৱা তেনেকুৱা কথা তাৰ পৰা এজনে বোলে আৰু যোৱাচোন বাৰু এতিয়া কিমান সময়ত কি পোৱাহি চাই লৈ আহি আৰু দৰকাৰ হ'লে নালাগে আহিব আকৌ ইহঁতে ঠেহ ফেচবোৰ অকনমান ধৰা আৰু সহায়ো আমাক বহুত খিনি কৰি থৈছে মানে। গম পাইছা নে নাই বুলিবই ইমান খিনি সহায় কৰি থৈছো সিহঁতক লগ ধতেনেও নগ'লে। মানে বিশেষকে একো কথা বোলে তাত একো ক'বগে নালাগে মানুহ সৰহকে লাগে মানে।
উম।
তই আজি এই কথাটোত বোলে একো কৰিব নালাগে এনেই বোলে গ'লেই হ'ল ক'ব নালাগে বোলে কিবা কৰিব নালাগে আৰু বোলে তাকে মানুহতো মানে অকমান বেছিকে দেখুৱাই। দেখুৱাব লাগে আৰু আমাৰ লগত যে মানুহ সৰহকে আহিছে অহ সেইটো দেখুৱাব লাগে বুলি কৈছে তাৰ পৰা সেই তাত তাৰপাৰাই আমাৰ তাৰ পৰাই কোনোবা কোনোবা আহিব হ'ব পায়।
অহ'।
উম কেনেকে সহায় ন অ' অ' যাব। চাগে অ' কৈ আছে বাৰু কোনোবা কোনোবা আহিব বুলি।
উম।
উ তাৰপৰা বোলো মই আপোনালোক তাৰপৰা ওলাই আহিছে মোলে ফোন এটা কৰিব মই সিহঁতৰ আকৌ এই বা হঁতৰ অকল ৰাস্তা ওচৰতে নহয়
সেইকনৰ পৰা ওলাই দিলে আও, বেছিকণ নহয়ে নহয়।
অ' হয়নে তালৈকে ওলাই যাম আৰু গেলি বুলি। কৈছোঁ, আপুনি সেই কি ঘৰলে পিছবেলা যাব নে?
অ' পাছবেলা মানে অ' গধূলা সময়ত যাম আৰু
অ', অ', অ', অ'।
উ
উ' কাপোৰ -কানি শুকুৱাই মেলা পিছত আৰু
অ' সেইটোয়ে কাপোৰ -কানি সামৰি সোতৰি আৰু
উ, অ'।
উম, সামৰি -সোতৰি যাম আৰু গৈ থাকিম আজি। কাইলৈ মাতিও ৰুম যে।
অ' হয় কাইলৈ খেতিও উঠিব আমাৰো হয় হেৰি আজি আধি মাটি বোকা দিছে নেকি? জানো তাত যে আধি মাটি অকণ লৈ থৈছিলে।
অ', অ'।
অ' বায়ে কৈছিলে বোলে বৌ পথাৰলৈ গৈছে হেৰি বোকা দিছে বুলি।
অ', অ'।
আমাৰ যে ঘৰৰ বাবা আপোনাৰ একদম গালি পাৰিবলৈও ৰক্ষা নাই। ধকাই ধকাই কামবোৰ কৰিবলৈও ৰক্ষা নাই কি দৰকাৰ? ঘৰৰ সেইকণ ইমান ধুনীয়া খেতি এ' নহয় মানে মানুহ ঘৰক কৈছিলে আমাৰ কাষতে মাটি দুদৰা দিবলৈ হেৰি চকুৱা ধান কৰিম। বোলে চকুৱা ধান উম দুদৰাত কৰি থম মাটি দুদৰা দিবি। সেইদৰে বুলি কওঁতেনে মানে আমাৰ কাষৰ মানুহঘৰে ক'লে হ'ব আপুনিও লওঁক আমি হেৰি দুই ঘৰ মিলিয়ে কৰিম, কৰিম বুলি ক'লতে বাবাও সাহক পালেও, ইহঁতেও যেতিয়া কৰা মানুহ ৰোৱা তুলিব পাৰে, ৰুবও পাৰে, তুলিবও পাৰে মায়ে মোৰ যেতিয়া গৰু আছে ত, মই হাল বাই দিম। সিহঁতে ৰোৱা-তোলা কৰিব মই তুলিবহে নোৱাৰো, তেতিয়াহ'লে হ'ব। হ'ব লৈ দিওঁ আৰু ধুনীয়া মাটি একদম বোকা ভেভেৰিয়া মাটি। আমাৰ একেবাৰে সীমাতে, এনেকে মুঠ পৰা এডৰা, এডৰাকে এটা চিত আৰু তাপা হেৰি সেইকাৰণে মানে বোলে অ, হ'ব দেহ, তেনেহ'লে তহঁতেও কৰ যদি কৰিম তাৰপিছত আকৌ আকৌ মানুহ ঘৰ নকৰাতো হৈ পৰিলে নহয়।
অ,
তাৰপিছত আৰু নকৰা হৈ পৰিলে, এতিয়াতো বাবা অকলে নোৱাৰে ন, সেই দাদাও ঘৰত নাইয়ে।
অ, দাদা নাই নহয়, ঘৰত।
দাদা নাই, নাই, অ, তাৰপিছতে সেই সেইকাৰণে মানে বাবাও আকৌ এতিয়া অকলে নোৱাৰে, মানুহ ঘৰক আকৌ কথাও দিলে হ'ব আমি কৰি দিম বুলি।
উম,
তাৰপিছতে আকৌ এতিয়া সেই বেলেগ এঘৰ মানুহে আমাৰ বৰতাহঁতৰ কৰিছে খেতি।
উম,
সেই মানুহ ঘৰৰ মানুহালকে, লগ লৈ পেলাই এতিয়া কৰিছে সেইকন।
অ, হয় অ, এতিয়া হেৰি মানুহ বিলাকৰ খেতিবোৰ উঠাই উঠি, উঠি, আহি আছে নহয়।
এ, বহু এ, এতিয়া মানুহৰ আজি শাওনা পোন্ধৰ তাৰিখলৈ খেতিয়ে নাথাকিব চাবচোন। চবৰে, নাথাকে চবৰে। খেতি হৈয়ে, গ'ল অ,
হৈ গ'ল।
সেইটোৱে।
আৰু এইবাৰ খেতিটো কৰি এইবাৰ খেতিটো কৰা যেন নালাগিলে, ভাল লাগিলে।
অ, মানুহ বৰ ৰ'দত শুকাব লগীয়া নহ'লে মানে।
নহ'লে, নহ'লে, এবাৰ খেতিটো কৰি ভাল লাগিলে।
আৰু মানুহে